শুনিছ?
উম, শুনিছো তাকে
কি কৰিছ?
এ আছো এনেচ।
টোপনি আহা নাই?
হুম টোপনি?
টোপনি আহা নাই?
টোপনি ধৰিছে কি কবা নাইট ডিউটি আছে নাইট ডিউটি কৰিব লাগিব আজি।
অ, ডিউটিত আছ তই ন?
উম,
অ, ঠিকে আছে ঠিকে আছে দে কৰ - কৰ?
ক'বতো নোৱাৰে।
উম, বাকী হেৰি নহয় ক-ক-ক? কি কম ভাবিছিলি ক?
তাকে মই তোমাৰ মানে এই ধুৰনদৰ মুভীখনৰ কথা তোমাক কম বুলি ভাবিছো তুমি যে ফিল্মখন চাবলৈ দিছিলা মোক তাইছত তুমি চ- চাব দিলা মই প্ৰথম দিনাখন বাৰু নাচালো কিন্তু যোনদিনাখন চালো মানে মই দুই খন চিৰিজ দুইখন মানে তোমাৰ পাৰ্ট একেবাৰতে চাই দিলো মানে ইমানেই ভাল পালো।
নাই বৰ ধুনীয়া বনাইছে মিছা ন
উম, বঢ়িয়া বনাইছে।
তাকে মানে ইমান অ, মই অ, সঁচাই ঘটনা মিছা ঘটনা মই সেইবিলাকৰ ওপৰত ক'বলৈ যোৱা নাই কিন্তু ফিল্ম যোনখন বনাইছে এক্সিলেণ্ট বনাইছে।
লেন বনাইচি।
মানে এন্টাৰটেইনমেন্ট পাৰপছৰ কাৰনে ধুনীয়া ফিল্ম মুঠতে হয়নে?
ধুনীয়া একদম এ -এ প্লাছ।
এ মই বিৰাট ধুনীয়া পালো কিন্তু সঁচাকে।
আৰু -আৰু তোমাৰ এডাল কি বুলি কয় এ লাষ্টত যে যোনটো তোমান এৰি দি থৈ গৈছে নহয় বৰ ধুনীয়া লাগিছে দে।
মেছেজটো?
মেছেজটো যে যেতিয়া যে মানে মেইন ধৰি লও আমি যোনটো জাচুচিটো আমি ভাবাই নাছিলো। সি ওলাই গ'লগে।
অ, সঁচাকে সেইটো কিন্তু ভাল লাগিলে মানুহটো। মানে মানুহটোৰ এনেই কিবা এটা ভাল লাগে মানুহটো কমেডি দেই বিৰাট।
অ, কমেডি টো কমেডি আৰু মানে কিবা এক্টিং- এক্টিংটোত মানে তাক কিবা সাজি যায় ন?
চাজি গৈছে মানুহটোৰ লগত মিলি গৈছে আৰু। নহয় দে মই কিন্তু বিৰাট ভাল পালোঁ তই জোনটো কথা কৈছ মানুহটো বাকী আৰু এটা ন 'তই আৰু এখন চিনেমা চাইছ? হেল্লো', হেল্লো', হেল্লো',
হেল্লো',
হেল্লো',
উম, বাকি কি
শুনিছ নে নাই?
শুনিছো-শুনিছো।
তই বোলো তই আৰু তই আৰু এখন চিৰিজ চাবি মই তোক কলো চাই বিৰাট ভাল পাবি। গম পাইচানে?
মাতটো লাহে-লাহে আহিছে, শুনা
তোৰ নেটটো বেয়া হৈ গৈছে,
উম, উম, কোৱা?
তই বোলো তোক মই কৈছো তই চিৰিজ এখনৰ নাম ক'ম তই চাবি বিৰাট ভাল পাবি।
হম,
শেখাৰ হোম বুলি এখন আছে তো চাবি তাৰ পিছত কবি।
চামনাখা মেক মাই কি? নহয় বেচিচ টো কি আছিলে, মানে তোমাৰ এটা হেৰি না আৰ্মি চাৰ্মি নে?
নহয়-নহয় ক্ৰাইম ই মানে তোৰ ডিটেক্টিভ থাকে। প্ৰাইভেট-প্ৰাইভেট ডিটেকটিভ ই মানে পুলিচ নহয় ম প্ৰভেটেটভ বিলাক যে থাকে,
উম, গম পাইছো, গম পাইছো।
তেনেকুৱা, ই মানে তোৰ কেচবিলাক চ'ল্ভ কৰে তোক মই কৈছো নহয় চাবি চাই কবি।
মজা ন,
মই কৈছো নহয় তো চাই পেলাইটো মোক কবই লাগিব যে বঢ়িয়া লাগিল চাই পেলাই মোঠতে। ইমানটো তোক কৰিছো মই। শেখৰ হ'ম। টাইম পালে চাবি তই। হেল্ল', হেল্ল',
উম,
কলৈ গুচি যাওঁ মানুহটো?
আছো এইয়াতে নেটৰ্কটো কিবা আপ ডাউন মাৰি আছে বুজছা, মানে ৱাই ফাইটো কেতিয়া লগাও?
অলপমান খেলি মেলি কৰি আছে মই গম পাইছোঁ বাৰু।
উম, মানে কি জানা মই তোমাৰ একে ঠাইতে ৰখি আছো এটা জেগাত, নেট পোৱা জেগাত, কিন্তু কোনোবা সময়ত গুচি যায়।
গম পাইছোঁ গম পাইছোঁ।
কি হেৰি নহয় এই খোৱা বোৱাটো হ'ল আৰু আজি?
খোৱা বোৱা হল, খোৱা বোৱা হল।
কালি ডিউটি ক'ত আছে অ কালিতো নাই ন কাৰণ আজিটো নাইট ডিউটি মাৰি হৈ যায়। কাইলে তোৰ ডিউটি বন্ধ কৰিব।
বন্ধ-বন্ধ, তোৰ কাইলে আকৌ কাইলে নাই
আকৌ কাইলে মৰিব।
উম, দিনত জানা কাম কৰিব মন নাযায়,
সেইটো হয় অ, আৰু মানে কি হয় নাইট ডিউটি মাৰি পেলাই অকণ দিনত মানে শুবলে পালে ভাল লাগে হয় নে?
ভাল লাগে, ভাল লাগে, ভাল লাগে।
নহ'লে মানে তই দিনত যদি শুব নোৱাৰ গোটেই মূৰ চুৰ বিষাই থাকে মানে টিং টিঙাই থাকে।
পইছা ন এতিয়া মানে, কালি তোমাৰ নাইট ডিউটি মাৰিলো আজি দিনত শুবা নাপালো ভালকে মই।
গম পাইছো এতিয়া চাগে কিবা কিবি লাগি আছে হয়নে?
এতিয়া মানে মূৰটো একদম টিঙিছ টিঙিছ হৈ আছে মই এনেুকুৱা লাগিছে যেন মই শুই যাওঁ আৰু
গম পাইছো কিন্তু তই মানে এতিয়া, ত মানে ডিউটিটো ইমান বেছি হ'লে তো শুবও পৰা নাই ধৰ,
উম আৰু তোমাৰ কি জানা তুমি ডিউটি যদি মানে ফাং ফুং কৰা ত,
সেইটোৱে সেইটোৱে লাগা হ'লে কষ্টই হওক নে,
অয় উপায় নাই আৰু কাৰণে,
সেইটো সঁচা কথা বুজি পাইছোঁ বাৰু মই,
মানে ৰ'দ বৰষুণ তোৰ গৰম বতাহ একো নাই ত, খালি কাম কৰিবই লাগিব হয় নে নহয়?
কৰিবই কৰিবই লাগিব এতিয়া আপোনতো কৰিব লাগিব এনেকুৱা যে,
সেইটোৱে সেইটোৱে আৰু তাতে তোক ইমান মালিকে বিশ্বাস কৰে আৰু হয়নে নহয়।
হয়।
মালিকে বিশ্বাস কৰাৰ পিছত তো আৰু কামটো এৰিবও নোৱাৰ নহয় পতকে কথাটো তেনেকুৱা।
চ বেলেগ কাম নাপামতো,
সেইটোৱে সেইটোৱে মানে বিশ্বাসটোৱেই মেইন কথা আৰু কামৰ। হয়নে,
এইটো মানে কি জানা যিকোনো কাম এটা কৰিব হলেও মানে বিশ্বাসটো ৰাখিব লাগে প্লাছ,
লাগে লাগে সেইটোৱে,
এই হেৰি নহয় কালি দিনত থাকিবিতো তই ঘৰতে।
থাকিম থাকিম ঘৰতে থাকিম।
মই তোৰ তালো যাম এপাক কালি।
আহিবা।
মানে কি মইও তোৰ কালি মানে বন্ধ আছে মোৰ ডিউটি নাই কালি।
অ তোমাৰো ডিউটি নাই ন এ তুমি কৈছিলা নহয় ন ডিউটি নাই বুলি কাইলে পৰহিলে।
অঁ সেই সেইকাৰণে মানে ভাবিছোঁ যে হেৰি, ত কি বুলি কয় কালি যাম তোৰ ওচৰলে এপাক অলপ দেৰিকে যাম আৰু একে সোনকালে সোনকালে নাযাওঁ,
নাযাবা মানে কি ফন এটা মাৰি আহিবা মানে কি শুই থাকিব পাৰুতো।
অঁ অঁ হ'ব দে ফোন চন এটা মাৰি যাম। এ হেৰি মানত যাম দিনত বুলি কৈছো মই দুটা মানত যাম। ৰাতিপুৱাই নাযাওঁ ৰাতিপুৱা মইয়ো দেৰিকৈ শুম উঠিম যে,
উম হ'ব মইয়ো তোমাৰ পাই আ, বাৰটা চাৰে বাৰটা
গম পাইছোঁ। মানে মেইন কথাটো কি তোৰ। এ কাইলৈ ডিউটিটো বন্ধ কাৰণে মানে কাইলে মই অলপ ভালকে শুই ল'ম ত সদায় শুব নোৱাৰোঁ যে। কালি ভাবিছোঁ যে অলপমান বেছিকে শুম মানে টাইম পাওঁতেই।
এ মানে কি জানা মানে কোনো ইমান মানে কি কম।
নাই তোৰ নেটৱৰ্কটো সঁচাই বেয়া হৈছে বহুত।
বেয়া হৈছে ত তোমাৰ কি কবা এতিয়া তুমি এতিয়া। কোনোবা খিতে দুঘাত পায় কোনোবা খিতে এঘাত পায় দুঘাত পাই থাকিলে ধুনীয়াকে চলি থাকে।
উম মানে কি হৈছে, তোৰ মাতটো কাটি কাটি আহি আছে।
এতিয়াও আহিছে নেকি।
এতিয়া নাই এতিয়া ঠিক আছে বাৰু মাজে মাজে আহে কিন্তু,
এই নেটৱৰ্ক নাপাইছে মানে,
কৈ থকাৰ মাজে মাজে আহি এতিয়া ধৰ আহিল পটককে আকৌ।
উম, এই হেডফোনডাল হ'লে ভাল এ জেগাত থৈ দিও মানে নহয় যে।
গম পাইছোঁ।
আজি জানো কি এইবিলাক মানে হেডফোন দাল এৰিঠয় আহি মানে পস্তাই আছো এতিয়া।
আৰু কোনোবাই নেট লৈ আছে নেকি বাৰু?
নাই মোৰ মোবাইলটোত নেট আছে। প্লাছ বাইও লৈ আছিল না।
অ', অ' সেইটো কাৰণে হৈছে মানে। দু চলাব পৰা নাই গম পালি টানিব পৰা নাই। তই যে কেলা তহঁতৰ ঘৰত যে ভাত খাই আহা সেইদালকহে প্ৰমাণদল
এ নহয় খুব আহি আছিল। উগাৰ খোপা আহি আছে নামাৰিলে গেছ হৈ যাই যে।
তই মানে এইটোৱে বুজাব বিচাৰিছ লাটুৰে আমাক মানে খুৱালে আজি নে কি?
এই নাই-নাই ধেটটেৰি তুমি ভূল বুজিছা মোক
কাইলৈ মই কাইলৈ মই কপিলক ক'ব লাগিব। হলোও কালি মোক বহুত প্ৰুফ দিছে হি।
হম
নাই-নাই ধেত মই যে এতিয়া পানী খাই আছো মানে কি কম আৰু।
হয় দে। ঐ এটা কথা মানে তোৰ হৈছে নাই নাজানো কিন্তু গৰমত এনি টাইম পানী খাব মন যায় ন, ভাত পানী খাব মন নাযায়।
অ' মই পানী হোপা খাই-খাই পেট ডাল ফুলি যায় চাবাচোন।
অ'। কিবা ভাত খাবলও মনেই নোযোৱা হৈছে দেখোন। অনবৰতে যেন পানীকে খাই থাকিম। থাকিম পানীয়ে খাই থাকিম ন?
অ' হয়-হয় মোৰো হয়।
মই বোলো মোৰে হৈছে নেকি এইটো অকল।
উম মোৰো এইটো হয়ে এই গৰমত মানে কি জানা বদিয়ে পানী খাব বিচাৰে টো।
অ' সেইটোৱে-সেইটোৱে কথা। আৰু মানে যিমান পাৰোঁ তিমান হাইড্ৰেটেড হৈ থকাটো ভাল বুইছ।
ভাল-ভাল এইটোতো আমাৰ নিজৰ দেহৰ কাৰণেও ভাল দিয়াচোন।
পাৰিলে মাজে সময়ে পানীৰ লগত যদি অলপমান তই সেই ইলেকট্রল অলপ মিলাই খাব পাৰ।
অ' আৰু তোমাৰ এনাৰ্জি পায়।
আৰু এনাৰ্জি পায়। সেইটো বিৰাট ভাল বস্তু। তো গম পাইছ নে ইলেকট্রলতো যে।
তাকে মানে কি জানা কি হয় তোমাৰ পানী যিমান খাবা তিমান মূতিব লাগিব
সেইটোৱে-সেইটোৱে। মানে অইন নহ'লেও তই পানীটো খাই থাকিলেও তই কমচে কম তই ভালকে জীয়াই থাকিব পাৰিবি। গম পাইছ নে?
এইটো পানীয়ে
চ, কিবা খাওঁ নাখাওঁ কিন্তু পানীটো এৰি নিদিবি পানীটো সদায় খাবি।
উম।
আৰু তোৰটো বেমাৰৰ কাৰণে পানীটো আৰু উত্তম ।
অ' সেইটোতো মোৰ কাৰণেও মানে বে মানে সেইটো জানো মানে মোৰ বেমাৰটোৰ কাৰণে পানীয়ে চলিউচন আৰু।
এতিয়াতো পানী যিমান বেছিকৈ খাবলৈ ল'লি সিমানটোৰ বেমাৰটো কমি কমি আহি গ'ল বিষটো।
কমি গল উম, এতিয়া তোমাৰ বিষ চিক নাই এতিয়া আৰু এতিয়া এই দুদিন এই তিনদিন বিষ কিমান বিষত মই থাকিব
সেই-সেই কথা দেখি । লগতে পানী চানী খাই দিয়াৰ লগে লগে ভাল পায় বুলি হয়নে।
ভাল উম এতিয়া কন্টিনিচলি পানী খাই আছিলো।
অহ গম সেতো ভাবিছা মানে কিমানটোক হেৰি দিয়ে পানীখিনিয়ে।
মানে কি জান, সকাহ দিয়ে আৰু পানী মানে বডিত নহ'লে মানে সেয়া আৰু চিগনেল বিলাক দি থাকে আৰু বেমাৰ হেৰিবিলাক,
তই কৈছ নহয় পানীৰ বটল এটা আনি দিছো ন।
উম আনিছো আনিছো আনিছো,
অ কিমান লিটাৰ।
দুই লিটাৰ।
দুই,
উম,
পুৰা কি তই দিনটোত মুঠতে দুই লিটাৰ খাই আৰু আধা শেষ কৰি দিবি তিনি লিটাৰ মান শেষ কৰি, কৰিব পাই,
মানে কি জানা মই দুই লিটাৰ দিনটোত ফিনিছ কৰো প্লাছ আকৌ, পলাহ নসলে গ'লো পানী খাই দে ঘৰত,
অঁ,
কিবা পানী পিয়া লাগিলে বতল ফ্ৰীজৰ পৰা উলিয়াই খাই দিও,
সেইটোৱে সেইটোৱে পানী খাই থাকিব লাগে মুঠতে,
তেনেকে তেনেকে তিনি লিটাৰৰ দিনটোত হয়গৈ আৰু
হয় আৰু এটা উ মানে আচৰিত কথা কি গম পাইছ নে নাই।
কি।
আমাৰ যে গাড়ী নচলা হল।
অ গম পোৱা নাই নহয়।
নহয় নহয় মানে গাড়ীখন যে আজি কালি নচলা হ'ল গম পাইছ নে কালিৰ পা।
নচলা হল।